কি কৰি আছা?
এই ৰখি আছোঁ, মা তোমালোকে মাছ-থাছ মাৰিবলৈ যোৱা নেকি, পুখুৰী বা নদী-চদীত? ক'ত পু পুখুৰীত। অহ। অহ।
তোমালোকে কে যোৱা নে?
নদীত নাযাওঁ মানে পুখুৰীত যাওঁ। মাছ-থাছ মাৰি ভাল লাগে ন?
ভাল লাগে।
অ' বহুত ভাল লাগে।
বহুত ভাল লাগে। মাছ-থাছ মাৰিব লাগে।
অ আৰু নিজে ধৰি খোৱা মাছবোৰ মানে অলপ, বেলেগ মানে টেষ্ট লাগে ন।
অহ।
কে
তোমাৰ, কিহত বেছি মৰা মাছ?
আমিতো পুখুৰীতে মাৰো।
উম। কি মাছ বেছি পোৱা যায়?
ৰৌ মাছ পোৱা যায় বেছিকে, ৰৌ। তোমালোকে কি মাৰা বেছি মাছ?
এনে ৰৌ, এনেকুৱা সৰু সৰু মাছ।
অহ, সৰু মাছ ন।
সৰু মাছ খোৱাত ভাল লাগে কিন মানে অ' কাইট থাকে যে সেইটো কাৰণে অলপ জামেলা
ও মোৰ বৰালি মাছ প্ৰিয় সকলোত
অ ডাঙৰ বৰালি খাই বহুত ভাল লাগে কিন্তু
এয়া তোমালোকে পুখুৰী কেইতিয়া আছে?
আমাৰ আছে ৰ তিনটামানা আছে।
দুটা দুটা হব। মাছ এৰা নে? নদীৰপ
নাই আমি মাছ তেৰু। মাছ মাৰি এতিয়া এ এতিয়া আমাৰ মানে মাছ আমি এৰি আছো হা তাৰপিছত তাৰ ডিচেম্বৰ-জানুৱাৰী মাহত তেতিয়া মানে আমি মানে মাছ মাৰিম।
মাছ মাৰি বিক্ৰী কৰিবা?
অ' তেতিয়া মানে জানুৱাৰী মাহত তেতিয়া মাছ মাৰি কেনে বিক্ৰী কৰি দিম। তোমালোকেতো বিক্ৰী কৰা ন?
অ' আমালোকৰ বিক্ৰী কৰিও, খাও
উম
ভাল লাগে মাছ মাৰি
অ' অ' ঠিক আছে হ'ব।
অ'হ অ'হ